হেল্ল', হেল্ল'?
অ'! বান্ধৱী কেনে আছা?
অ'! ভালে দিয়া। তোমাৰ? অ'! ভা অ'! খালোঁ।
অ'! ঠিকে আছে বাৰু আমি আজি শিক্ষাৰ ওপৰত আলোচনা কৰো।
হয়।
আমাৰ শিক্ষা হৈছে মানুহৰ জীৱনৰ এক অতি প্ৰয়োজনীয়।
হয়।
কাৰণ আমাৰ শিক্ষা অবিহনেতো মানুহৰ পূৰ্ণ বিকাশ বিকাশ মানে কেতিয়াও সম্ভৱ- নহয়। সেইটোতো সকলোৱে জানে হয়নে? আমাৰ শী- ক্ষা নাথাকিলে জানো সম্ভৱ হয়? কাৰণ আমাৰ বিশেষ- মহিলা সকলৰতো শিক্ষা থাকিবই লাগিব বৰ্তমান যুগত।
হয় হয়।
আমাৰ আচলতে আৰু এটা কথা কি শিক্ষা কেৱল- পুথিগত জ্ঞান দিয়াই নহয় ই মানুহক নৈতিকতা, শৃংখলা আৰু- দায়িত্ববোধো শিকায়। গতি- শিক্ষা মানুহক ভাল বেয়া বিচাৰ কৰাৰ ক্ষমতা দিয়ে।
হয়।
উম।
শিক্ষা শিক্ষা আমাৰ অ বহুত- আটাইতকৈ জীৱনৰ মূল্যবান সম্পদ। আমাৰ ধন সম- পত্তি হেৰাই পাৰে কিন্তু শি- ক্ষাই মানুহৰ লগত সদায় থাকে। শিক্ষা থাক- কিলে আমাৰ সকলো কাম খিনি আগবঢ়াই যায়।
হয় হয়।
ঠিক এ ঠিক এ শিক্ষাই মানুহক জ্ঞান দিয়ে। চিন্তা ধাৰা শক্তি দিয়ে সঠিক আমাক- বহুত ক্ষমতা গঢ়ি তোলে।
হয় হয়।
শিক্ষা থাকিলে আমাৰ সকলো কামত আমি আগবাঢ়ি যাব পাৰো।
হয়।
শিক্ষাই হৈছে আমাৰ এক মেৰুদণ্ড। দেশৰ উন্নতি গঢ়িব পাৰি শিক্ষাৰ মানৱতাৰ ওপ- ৰত নিৰ্ভৰ কৰিব পাৰি, ওম শি- ক্ষা থাকিলে আমাৰ বহুত কাম আগবাঢ়ি যায়।
হয় হয়। আমাৰ আজিৰ যুগত আহ শিক্ষা অবিহনে- টো ভাল চাকৰি লাভ কৰাটো বহুত বেছি কঠিন হৈ পৰিছে গতিকে- কে ভাল চাকৰি- টা পাবলৈ হলে আজিকালি বহুত বেছি পঢ়িব লগা হৈছে আৰু মা মানে কি শি- ক্ষা তো লাগিবয়ে। শিক্ষা ন- হলে মানে কি একো কামতে মানে ভেলু নাইকিয়া হৈ গৈছে, গতিকে- আৰু মানে কি শিক্ষাৰ জৰিয়ত- তে আমি নতুন নতুন জ্ঞান আহৰণ কৰিব পাৰো আৰু নিজৰ দক্ষত- তা বৃদ্ধিও কৰিব পাৰো। আৰু- শিক্ষাই দৰিদ্ৰতা দূৰ কৰাতো সহায় কৰে বা আমাৰ শিক্ষা লাভ- কৰিলে মানুহে আত্মবিশ্বাস লাভ কৰে। আৰু নিজৰ মানে যিখিনি অধিকাৰ আৰু- কৰ্তব্যৰ থাকে সেইখিনি মানে শিকিত ব- ব্যক্তিয়ে, ব্যক্তিয়ে মানে কি নিজৰ অধিকাৰ আৰু কৰ্তব্যৰ বিষয়ে সচেতন হয়।
হয়, হয়।
বা আমাৰ সমাজৰ যিবোৰ অন্ধবিশ্বাস, কুসংস্কাৰ চলি আছে সেইবোৰ দূৰ কৰিবলৈ শি- শিক্ষাৰ ভূমিকা গুৰুত্বপূৰ্ণ হয়।
হয়।
গতিকে আমাক মানে কি বৰ্তমান যুগত মানে যিবোৰ- চলি আহিছে প্ৰতিটো ক্ষেত্ৰতে মানে আমাক শিক্ষা থকাতটো দৰকাৰ হয়। কাৰণ শিক্ষা নহলে আজিকালি যুগত একোৱে কাম নাই।
হয়, হয়। শিক্ষা মানে আমাৰ সৰু সৰু লৰা ছোৱালী বোৰৰ- আ বহুত আগ্ৰহ। আজিকালি মানে সৰু সৰু ল'ৰা ছোৱালী বোৰে বহুত জানে। তেওঁলোকে মানে শিক্ষাৰ ক্ষেত্ৰত বহুত আগবঢ়া। এ তেওঁলোকে বহুত এ স্কুল স্কুল পাতি তেওঁলোকে- ক্ষতি নকৰে। অঁ, শিক্ষা তাৰ আৰু তাৰ মানে ত সেই সৰু সৰু- ল'ৰা ছোৱালী বোৰে শিক্ষা তেওঁলোকে বহুত বুজি পায়।
হয়, হয়।
কিছুমান ক্ষেত্ৰত আমাৰ এ সৰু সৰু ল'ৰা ছোৱালী বোৰে- তেওঁলোকে স্কুলত যাব নিদিলেও বহুত অ অসুবিধা দিয়ে বোলে। আমি- যামে স্কুলত। মানে শিক্ষাৰ ক্ষেত্ৰত মানুহ তাৰ মানে ল'ৰা -ছোৱালীবোৰ- বহুত জা-জা এই এইবিলাক জানা হৈ গৈছে।
হয়, হয়।
কাৰণ আমাৰ শিক্ষাৰ ক্ষেত্ৰত বহুত বেছি আগ- বঢ়া হৈছে আৰু আমাৰ বিশেষ- কৈ আমাৰ নাৰীসকলৰ, নাৰী সকলে শিক্ষিত হ'বই লাগিব। কাৰণ- এজনী শিক্ষিত নাৰীয়ে এখন সুস্থ পৰিয়াল আৰু সমাজ গঢ়াত- সহায় কৰে।
হয়।
গতিকে আমাৰ নাৰীসকলৰ শিক্ষা থকাটো বহুত বেছিয়ে দৰকাৰ। আৰু ছোৱালী শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট অগ্ৰগতি হৈছে।
হয়।
অঁ। শিক্ষাই জাতি, ধৰ্ম আৰু ভাষাৰ ভেদা- ভেদ কমাই মানুহক একতাৰ শিক্ষা দিয়ে।
হয়।
গতিকে আমি জীৱনৰ প্ৰতিটো অভিজ্ঞতাৰ পৰাই আমি- আ বহুত বেছি কথা শিকিব পাৰোঁ।
হয়।
আৰু আজিকালিতো মানে কি অনলাইন শিক্ষাৰ, ব্যৱস্থা শিক্ষাৰ ক্ষেত্ৰখন অধিক- অতি সহজ কৰি তুলিছে। সেইবাবে হয়তো আমাৰ- সৰু সৰু ল'ৰা- ছোৱালী সকলেও শিক্ষাৰ প্ৰতি বহুত বেছি আকৰ্ষিত হয়। কাৰণ- আজিকালি স্কুল বিলাক- ত' বহুত নানা ধৰণৰ খেল ধেমালি কৰা কিছুমান সামগ্ৰী আ- আছে। সেইবোৰ থকা- সেইকাৰণে তেওঁলোকে স্কুললৈ যাইও বহুত বেছি ভাল পাই।
হয় শিক্ষা থাকিলে হয়তো আমি বহুত দূৰ দূৰ যা যাব পাৰোঁ। কিছুমান ক্ষেত্ৰত শিক্ষা নাথাকিলে আমি ঘৰতে ৰৈ থাকিব লাগে। শিক্ষা থাকিলে আমি দুখ দেশ বিদেশত আমি বহুত দূৰ দূৰ জাগা আমি ভ্ৰমণ কৰিব পাৰোঁ। শিক্ষা থাক কিলে ধৰি লওঁক কৰ'বাত আমি এখন চাইন বৰ্ড চাব লগা হলে আমাৰ কি শিক্ষা থাকিব লাগিব। শিক্ষা নাথাক কিলে আমি একো নাজানিম। গতিকে শিক্ষা থাকিলে আমি বহুত কামত আগবাঢ়িব পাৰিম। আমি অ উম কি কিছুমান ক্ষেত্ৰত আমি কথোপকথন কৰিব পাৰিম। আমি শিক্ষা আছে শিক্ষা নাথাকিলে আমি একো কৰিব নোৱাৰো। ঘৰতে ৰৈ থাকিব লাগিব।
হয় আচলতে মানে কি? কিবা এখন পঢ়িব লাগিলেও জানিব লাগিব আমি তাত কি লিখা আছে। গতিকে সেইখিনি কি লিখা আছে জানিবলৈ হ'লে আমাৰ শিক্ষা থকাটো বহুত বেছিয়ে গুৰুত্বপূৰ্ণ হয়।
হয়।
গতিকে শিক্ষা থাকিলেহে আমি কৰবাত যদি কিবা এটা লিখা থাকে সেইটো আমি পঢ়িব পাৰিম। বা কোনোবাই যদি কিবা কয় তাৰ উত্তৰটো আমি দিব পাৰিম।
হয়।
গতিকে আমাৰ শিক্ষা থকাটো বহুত বেছি গুৰুত্বপূৰ্ণ।
হয়।
আৰু আজিকালি ইণ্টাৰনেটৰ সহায়ত। ঘৰতে বহি বহু বিষয় শিকিব পাৰি।
হয়।
অ কিন্তু শিক্ষাৰ লগত নৈতিক মূল্যবোধো থাকিব লাগিব। আচলতে মানে কি মানুহে ভাবে কিছুমানে অকল শিক্ষা থাকিলে মানুহজন ভাল তেনেকুৱা ভাবে। কিন্তু অ অকল শিক্ষা থাকিলেই মানে কি ব্যক্তি এজন আহ শিক্ষিত মানে ডিগ্ৰী থাকিলে শিক্ষিত হোৱা নাযায়। এজন প্ৰকৃত শিক্ষিত ব্যক্তি সদায় নম্ৰ আৰু সহানুভূতিশীল হয়।
হয়।
গতিকে উম। অকল শি অকল কেৱল শিক্ষা নাাকিলে যে মানুহ এজন ভাল হৈ যাব তেনেক কোৱা কথা নহয় তেওঁৰ যিখিনি স্বভাৱ চৰিত্ৰ আছে মানে আচাৰ ব্যৱহাৰ সেইখিনিয়ে চাই মানুহজন ধৰিব পাৰি। সেইজন যিজন মানুহ মানে কি প্ৰকৃততে নম্ৰ সহানুভূতিশীল বহুত বেছি মৰমীয়াল সেইবোৰ আচলতে প্ৰকৃত এজন শিক্ষিত ব্যক্তি।
হয়, শিক্ষা থাকিলে আমি আহ বহুত ল'ৰা ছোৱালী চাকৰি পায়- এ এতিয়া মানে শিক্ষা থকাৰ কাৰণে আমাৰ চাকৰি পোৱাৰ বহুত- সুবিধা আছে কিন্তু আগতে চা শিক্ষা নাছিল শি- শিক্ষা নোহোৱাৰ কাৰণি- বহুত অসুবিধা হৈছে আজিকালি মানে শিক্ষা থকাৰ কাৰণে- অঁ বহুত লৰা ছোৱালী চাকৰি পাইছে বহুত শিক- শিক্ষা থকাৰ কাৰণে স শিক্ষা থকা সকলক মানুহে সন্মান কৰে।
হয়ঁ। আৰু শিক্ষা অবিহনে আচলতে কোনো জাতি উন্নতি কৰিব নোৱাৰে আহ শি শিক্ষাই ব্যক্তিগত সামাজিক আৰু ৰাষ্ট্ৰীয় উন্নয়নৰ ভিত্তি হয়ঁ।
হয়ঁ।
আৰু বিশেষকৈ শিশুসকলক বিদ্যয়ালয়মুখী কৰা অতি প্ৰয়োজন হয়ঁ।
হয়ঁ।
গতিকে আমাৰ শিক্ষাটো বহুত বেছিয়ে দৰকাৰ কাৰণ শিক্ষাৰ পোহৰে মানুহৰ জীৱন- আলোকিত কৰি ৰাখে।
হয়ঁ।
গতিকে আমাৰ শিক্ষা থাকিবই লাগিব।
আমা শিক্ষাই শিক্ষাই জীৱনৰ এ আলোকিত কৰি ৰাখে। সে এখন সুন্দৰ সমাজত গঢ়ি উঠিব পাৰি। আমাৰ সমাজ ক্ষেত্ৰত শিক্ষা থাকিলে আহ সন্মান কৰে। শিক্ষা নহলে আমাৰ সন্মান নকৰে শিক্ষা থাকিলে সন্মান কৰিব বহুত ক্ষেত্ৰত শিক্ষা- শিক্ষা থাকিলে আমাৰ বহুত সুবিধা হয়ঁ।
হয়ঁ হয়ঁ। তোমাৰ শিক্ষা থাকিবই লাগিব গ- কাৰণ এজন শিক্ষিত নাগৰিকে দেশৰ গণতান্ত্ৰিক আৰু ব্যবস্থা সক- শক্তিশালী কৰিব পাৰে।
হঁয়৷
অঁ আৰু দেশৰ উন্নয়নৰ মূল শক্তিও হৈছে শিক্ষা-
হয়ঁ৷
গতিকে শিক্ষাই মানুহক সঠিক সিদ্ধান্ত লোৱাৰ ক্ষমতা দিয়ে কাৰণ- শিক্ষা থকা মানুহেহে মানে কি সঠিক সিদ্ধান্ত ল'ব পাৰে৷ ভাল-বেয়া গুণ বিচাৰ কৰিব পাৰে৷
হঁয়৷
গতিকে আমাৰ সৰু ল'ৰা-ছো- ছোৱালীসকলক বা ছাত্ৰ-ছাত্ৰীসকলক এতিয়াৰ পৰাই তেওঁলোকক বুজাব লাগিব৷ তেওঁলোকে যাতে ভালদৰে পঢ়া শুনা কৰে সময় থাকোঁতে, তেতিয়াহে- বিশ্বত গৈ লৈ তেওঁলোকে এজন ভাল মানুহ হৈ গঢ় উঠিব পাৰিব৷ তেতিয়াহে মানে তেওঁলোককো সন্মান কৰিব, তেওঁলোকে যদ যদি - এজন ভাল শিক্ষিত ব্যক্তি হঁয়৷ সমাজত বহুত খিনি গুৰুত্ব পাব৷
হয়ঁ৷
গতিকে আমাৰ শিক্ষা থকাটো বহুত বেছিয়ে প্ৰয়োজনীয়৷
হয়ঁ, হঁয়৷ শিক্ষা থাকিলে শিক্ষা থাকিলে আমাৰ বহুত সুবিধা হয় আৰু।
হয়৷
শিক্ষাই আমাক বহুত উন্নতি গঢ়ি তোলে৷
হয়, হয়৷
ল'ৰা ছোৱালীবোৰে বহুত শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া৷
হয়, হয়৷ আগবাঢ়িবই লাগিব, বৰ্তমান যুগত যিহেতু শিক্ষা বহুত বেছি গুৰুত্বপূৰ্ণ হৈ পৰিছে, গতিকে এতিয়া আ, তোমাৰ পৰা আজি মই ভালেখিনি কথাই শিকিলোঁ, বহুত বেছি ভাল লাগিল৷ আকৌ নতুন এটা অধ্যায়ত লগ পাম, ধন্যবাদ৷
অ', ধন্যবাদ৷